অ', হেল্ল'
অ', শুনা পাইছা নাই? অ', শুনিছো শুনিছো। কি কৰি আছা?
এইয়া তোমাৰ এনে বিচনাতে পৰি আছো, কি কৰিবা, তুমি কি কৰিছা?
এ মইও তোমাৰ এনেই বিচনাতে পৰি আছো। বাকী ভাত-পানী খালা? মইও এই তোমাৰ জাষ্ট খাই মেলি উঠি আহিছো আৰু।
তাকে।
বাকী খবৰ খাতি কোৱাচোন? অ'। মোৰো ভালে-ভালে বাৰু দেই।
তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা।
অ', এই ফোন কৰিলো মানে তোমাৰ, মোৰ অকমান কথা এটা আলোচনা কৰিবলগীয়া আছিল।
অ', কেনেকুৱা কথা?
এ তোমাৰ এই ধৰি লোৱা, এতিয়া সামাজিক মাধ্যমটো কিমান মানে তোমাৰ চৰ্চাৰ বিষয় হৈ পৰিছে হয় নহয়? এ তোমাৰ সামাজিক মাধ্যমৰ বহুতে ভাল ব্যৱহাৰো কৰিছে আৰু তাৰ লগতে বহুত মানুহ এনেকুৱাও আছে, যি সামাজিক মাধ্যমক একদম মানে বহুত বেয়াকে ব্যৱহাৰ কৰি আছে। সামাজিক মাধ্যমটোৱে এক প্ৰকাৰে চাবলৈ গ'লে আমাৰ অপকাৰো কৰি অ', অ', অপকাৰো কৰিছে আৰু এক প্ৰকাৰে চাবলৈ গ'লে আমাৰ উপকাৰো কৰিছে। গতিকে এতিয়া তুমি কি ভাবা যে আমাৰ এই যি সামাজিক মাধ্যমত
হয়।
বৰ্তমান সামাজিক মাধ্যমে আমাক কিমান প্ৰকাৰে উপকাৰ কৰিছে আৰু কিমান আমাক অপকাৰ কৰিছে সেই বিষয়ে অকণমান কোৱাচোন
হয় আচলতে আমি সামাজিক মাধ্যমৰ ক্ষেত্ৰত যদি চাওঁ যি সামাজিক মাধ্যম আচলতে যি আমাৰ চ'চিয়েল মিডিয়া বুলি ক'লে বেছিকৈ মানে বুজি
হয়, হয়।
এই চ'চিয়েল মিডিয়া হৈছে আমাৰ ইণ্টাৰনেটৰ এনেকুৱা এটা বস্তু যি কি হয় আমাৰ যোগাযোগৰ এটা মানে মাধ্যমৰ নিচিনা হৈ পৰিছে কাৰণ তুমি চাব আমাৰ চচিয়েল মিডিয়াত বিভিন্ন প্লেটফৰ্ম থাকে আমাৰ ইনষ্টাগ্ৰাম হওঁক ফেচ ফেচবুক হওঁক হোৱাটছএপ হওঁক এইবিলাক আচলতে সকলোবিলাক এটা এটা সামাজিক মাধ্যম এই সামাজিক মাধ্যম বিলাকৰ জৰিয়তে কি হৈছে আমি জোনে আনজনৰ লগত যোগাযোগতটো অতি সোনকালে কৰিব পৰা হৈছোঁ।
নিশ্চয়।
মানে ধৰা এইটো আচলতে লাভৰ ক্ষেত্ৰত পৰে দেই অপকাৰ মানে উপকাৰৰ ক্ষেত্ৰত পৰে। আমি কি হয় দেশ বিদেশৰ লোকৰ লগত একদম সুন্দৰ ভাৱে সংযোগ স্থাপন কৰিব পাৰোঁ। এতিয়া ধৰা তুমিয়ে আৰু মোৰ ক্ষেত্ৰতে যদি চাওঁ আমাৰ দুজনৰ ক্ষেত্ৰত আমি ইমান দূৰত অৱস্থিত যদিও আমি ইজনে আনজনৰ লগত একদম মানে মুখামুখিকে বহি কথা পতাৰ নিচিনাকৈ আমি কথা পাতি থাকিব পাৰিছোঁ। এই ক্ষেত্ৰত আচলতে আমাৰ যি সামাজিক মাধ্যম চ'চিয়েল মিডিয়া এইবিলাকে আচলতে মানে সুবিধা কৰি দিছে আমাৰ মানুহৰ ক্ষেত্ৰত কাৰণ আগৰ দিনত কি হৈছিল এজন ব্যক্তি এতিয়া আন এজন ব্যক্তিৰ লগত যোগাযোগ কৰিবলৈ চিঠিৰ মানে প্ৰয়োগ কৰিব লগগীয়া হৈছিলে। আৰু সেই ক্ষেত্ৰত কি হৈছিলে আমাৰ টাইমতটো বহুত ডিলে চলিছিলে সেই সময়ত মানে এখন চিঠি আন এজন ব্যক্তিৰ হাতত পোৱালৈ পোৱালৈ এসপ্তাহ সময় লাগি গৈছিলে এসপ্তাহত হয়তো বেছিও সময় লাগিছিলে আকৌ সেই আনজন ব্যক্তিয়ে যেতিয়া সেই প্ৰথম ব্যক্তিয়ে জনলৈ তাৰ উত্তৰটো প্ৰেৰণ কৰে ঠিক একে সিমান সময় মানে সিমান খিনি সময়ৰ প্ৰয়োজন হৈছিলে। সেই ক্ষেত্ৰত কি হৈছে বৰ্তমান সময়ত চ'চিয়েল মিডিয়াই এই এনেকুৱা ধৰণৰ আমাৰ মাজত সুবিধাবোৰ আনি দিছে আৰু আচলতে মানে সংযোগ স্থাপনৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আচলতে একদম সুচল কৰি দিছে আৰু ইয়াৰ লগতে কি হয় আমি এই এই কথাটো কৈছোঁ মানুহৰ সংযোগ স্থাপন কৰে মই কৈছোঁৱে পৃথিৱীৰ মানে বিভিন্ন প্ৰান্তৰ মানুহৰ লগত তুমি সংযোগ স্থাপন কৰিব পাৰা এতিয়া ধৰি লোৱা তোমাৰ কোনোবা পৰিয়ালৰ মানুহ যদি আমাৰ ভাৰত বাহিৰত বাস কৰে আমেৰিকা ইংলেণ্ডত বাস কৰে
উম, তেওঁলোকৰ লগত যদি আগৰ দিনৰ
যোগাযোগ কৰিবলগীয়া হলহেঁতেন তেনেহলে হয়তো আমি টেলিগ্ৰাম পঠিয়াব লগীয়া হলহেঁতেন কিন্তু টেলিগ্ৰাম বস্তুতটো আগতে এনেকুঁৱা আছিলে যিটো মানে একো কোনো গেৰাণ্টি নাই তোমাৰ সেই টেলিগ্ৰামত লিখা যিসমূহ মানে প্ৰেৰণা সেইখিনি হয়তো তেওঁৰ হাতত নাপাবগেও পাৰে।
নেপাবোগে
কিন্তু বৰ্তমান সময়ত কি হৈছে আমি এই ইমান হাজাৰ, হাজাৰ কিলোমিটাৰ দূৰত থকা এজন ব্যক্তিৰ লগত এক ছেকেণ্ডতকৈও কম সময়ত সংযোগ স্থাপন কৰিব পাৰি।
অ', নিশ্চয়, নিশ্চয়।
আৰু কি হয় এই চ'চিয়েল মিডিয়াৰ পৰা কি হয় মানুহে আমাৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ক্ষেত্ৰত কি হয় বহুতো লাভ হৈছে তেওঁলোকে এই সামাজিক মাধ্যমত কি কৰিব পাৰে তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষামূলক কথা তেওঁলোকে অৰ্জন কৰিব পাৰে, কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে আমাৰ যি অসমৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে কিন্তু সেই চ'চিয়েল মিডিয়াৰ সদ ব্যৱহাৰ কৰিব জনা নাই।
নাই জ
তেওঁলোকে কি কৰে, পঢ়া শুনাৰ ক্ষেত্ৰত মোবাইল টো ব্যৱহাৰ কৰিম বুলি, ঘৰৰ পৰা মোবাইল টো লয়। কিন্তু তেওঁলোকে কি কৰে সেই পঢ়াৰ সময় খিনিত তেওঁলোকে বিভিন্ন ধৰণৰ শৰ্ট ভিডিঅ চ ৰিলচ চাব। তাৰ পিছত, মানে লগৰ ল'ৰা ছোৱালীৰ লগত কথা পাতি সময় নষ্ট কৰিব, সেই তেনেকুৱা কিবা ধৰণৰ কাৰ্যকলাপ সমূহ কৰি কি কৰিছে, তেওঁলোকে আচলতে চচিয়েল মিডিয়াৰ যি অপব্যৱহাৰ, সেইখিনি কৰাৰ লগতে কি কৰিছে, নিজৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক মানে, দিনক দিনে পিছ পৰি, পৰি, গৈ আছে। আৰু তুমি চাবাচোন, চচিয়েল মিডিয়া এনেকুৱা এটা বস্তু, যিটোক আচলতে আমি এটা নিচা বুলি ক'ব লাগিব, কাৰণ কি হয়, যেতিয়া তুমি চাবা এ, ধৰা মোবাইলটো তেতিয়া চাই থাকিবা
হয়।
এতিয়া মোবাইলত কিবা এটা চৰ্ট ভিডিঅ' চাবা, তুমি প্ৰথম ভাবিবাঁ কি, মই তোমাৰ এই দুই মিনিট বা, পাঁচ মিনিট মান সময়হে আমি চাম
হয় হয়।
তেতিয়া কি হব
উম।
আমাৰ যি ধৰা, চ'চিয়েল মিডিয়া এনেধৰে ব্যৱহাৰ কৰিব এতিয়া তেওঁলোকে যেতিয়া, শিক্ষাৰ ক্ষেত্ৰতে হওঁক, তেনেকুৱা ক্ষেত্ৰতে এইবিলাকৰ অপব্যৱহাৰ কৰিব তেওঁলোকৰ, শিক্ষাৰ পিছটো পিছ পৰি যাব।
হয় হয়।
সেই ক্ষেত্ৰত চাবলৈ গ'লে, মানুহে কি হয় সৎ ব্যৱয়হাৰটো কৰিব জানিব লাগিব, কিন্তু, মানুহে আজিকালি সেয়াই তুমি কৈছাঁ যে, কেনে ধৰণৰ অপকাৰ বা উপকাৰ হয় এই উপকাৰ বিলাক আচলতে এনেকুৱাই, তুমি কিছুমান নজনা কথাও চ'চিয়েল মিডিয়াৰ জৰিয়তে জানিব কিন্তু, তাৰ যদি অপব্যৱহাৰ চাওঁ, আমাৰ যিখিনি অপকাৰ আছে সেইবিলাক আমি গম পাইছোঁ যে, বহুতো মানুহে কি কৰে এই চ'চিয়েল মিডিয়াৰ জৰিয়তে, ঠগ বাজিৰ বিভিন্ন কামসমূহ কৰে। তেওঁলোকে কি কৰে, বিভিন্ন অ টি পি চটি পি পঠিয়াই কি কৰে মানুহ ধৰ যিখিনি জমা ধন থাকে, সেইবিলাক সৰকাবলৈ এই চচিয়েল মিডিয়াই মানে সহায় লয়।
হয় হয়।
আজিকালি মানুহবিলাকক সেই বিভিন্ন কথাত ভুল যায়, তুমি যদি এজন মানুহক কোৱা বা এজন যেনিবা ঠগ বাজি মানুহে, আমাক যদি এটা প্ৰেৰণ কৰে, নিউজ প্ৰেৰণ কৰে যে আপোনাৰ মোবাইলত এটা অ'টি পি যাব সেই অটিপিটো মোক কৈ দিয়ক, তাৰ পিছত আপোনাৰ মোবাইল এটা লিং ঠিয়াই দিম
উম।
আপুনি কি কৰিব। বেংকৰ যিখিনি ডিটেইলছ সেইখিনি চাবমিট কৰি দিব তাৰ পিছত দহ মিনিটৰ ভিতৰত মই, আপোনাৰ একাউণ্টত মই দহ লাখ টকা ট্ৰেন্সফাৰ কৰি দিম। তেতিয়া মানুহেটো সেইবিলাক কথাত ভুল যাব। তেতিয়া কি হ'ব তেওঁলোকৰ সেই একাউণ্টত আচল দহ লাখ টকাটো সোমোৱাৰ উপৰি কি হ'ব, তেওঁলোকৰ যিখিনি জমা ধন থাকে থাকে। সেইখিনি মানে একদম ছেকেণ্ডত নাইকিয়া হৈ যাব। আচলতে এই এনেকুৱা ধৰণৰ কথাখিনিত সেই ছচিয়েল মিডিয়াৰ জৰিয়তে দেখা যায়। যিখিনি আমাৰ অপকাৰ বুলি ক'ব লাগিব। সেই উপকাৰৰ ক্ষেত্ৰ টো মই তোমাক ধৰা দুই তিনিটা কথা, কৈছোঁৱে বাৰু সৰু-সৰু কথা আৰু ধৰা অপকাৰৰ ক্ষেত্ৰতো মই তোমাক দুই তিনিটা কথা ক'লো। এতিয়া তুমি বাৰু কি বুলি ভাবাঁ? এতিয়া মইতো তোমাক কিছু কথা কৈছোঁয়ে। এতিয়া তোমাৰ মতামতটো দিয়াচোন বাৰু ছচিয়েল মিডিয়াৰ ও
এতিয়া তুমি ইতিমধ্যে ইমানখিনি কথা কৈছাঁই। যে তোমাৰ মোৰ ম'তেও তোমাৰ সেই, এতিয়া তুমি, মই এতিয়া এনেকুৱা হৈ গ'ল কথাটো গম পাইছাঁ নাই, ইয়াত ধৰি লোৱা, ইয়াৰ মানে দুই দুটাই দিশ আছে, ইয়াৰ অপকাৰো আছে, আৰু উপকাৰিতাও আছে, এতিয়া মানে তোমাৰ ডাইৰেক্ট, মই ডাইৰেক্ট কৈ দিব নোৱাৰা হ'লো কথাটো, কিন্তু মই হলেওঁ এতিয়া মই সমান্তৰাল হৈ মই দুইটা কথাই কম এতিয়া ছা নাই, যিহেতু কথাটো ওলাইছে যেতিয়া, মোৰ গোটেইখিনি কথা সামৰি ল'বলৈ চেষ্টা কৰিম।
উম উম।
প্ৰথমতে যদি আমি উপকাৰৰ বিষয়ে যাওঁ, তেনেহলে কি হয়, সামাজিক মাধ্যম মৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, গোটেই দেশ বিদেশৰ যিসমূহ খবৰ, সেই খবৰ খবৰসমূহ, আমি সামাজিক মাধ্যমৰ জৰিয়তে আমি লাভ কৰিব পাৰো, হয় নে নহয়? আৰু খবৰ সমূহ মানে মুহৰ্ততে জানিব পাৰো, হয় নে নহয়? ক'ত কি হৈছে, হয় নে নহয়? সেইটোৱে আমাৰ আমি জানিব পাৰোঁ, সেইকাৰণে হৈছে। সামাজিক মাধ্যমটো, আমাৰ মানে খুব উপকাৰ কৰিছে আমাক, সেইটো ক্ষেত্ৰত চাবলৈ গ'লে, আৰু তাৰ লগতে কি হয়, যি সমূহ আমাৰ ছাত্ৰ-ছাত্ৰী। ছাত্ৰ-ছাত্ৰী সকলকো সামাজিক মাধ্যমে এক প্ৰকাৰে চাবলে গ'লে সুবিধা কৰিছে। কাৰণ, কিয় কৈছো তোমাৰ এতিয়া সামাজিক মাধ্যমত তোমাৰ যিসমূহ ষ্টুডেন্ট। বা ছাত্ৰ-ছাত্ৰী, সেই ছাত্ৰ-ছাত্ৰীসকলে ধৰি লোৱা শিক্ষামূলক তোমাৰ যিসমূহ ভিডিঅ' থাকে, সেই ভিডিঅ'সমূহ চাব পাৰে। বা তোমাৰ অনলাইন পাঠদান লব পাৰে, হয় নে নহয়? গতিকে তোমাৰ সেই ক্ষেত্ৰত চাবলৈ গ'লে, তোমাৰ, আহ যিসমূহ সামাজিক মাধ্যম, সেই সামাজিক মাধ্যম সমূহে আমাক বহুত উপকাৰ কৰিছে, হয় নে নহয়? এতিয়া তোমাৰ চোৱা, বহুত মানুহে তোমাৰ এনেকুৱা কি কৰে, তোমাৰ যিটো নিজৰ জীৱনটো, বা লাইফষ্টাইলটো, লাইফষ্টাইলটো তোমাৰ সামাজিক মাধ্যমতে শ্বেয়াৰ কৰে। আৰু সেই লাইফষ্টাইলটোৰ বিষয়ে তোমাৰ বহুত মানুহে আহ চাব পাৰে, আৰু চাই মেলি সেই তেনেকুৱা ধৰণৰ লাইফ ষ্টাইলটো বেলেগেও তোমাৰ ল'ব পাৰে, মানে কপি কৰিব পাৰে। গতিকে সেইবিলাক ক্ষেত্ৰত চাবলৈ গ'লে সামাজিক যিটো মাধ্যম। এই সামাজিক মাধ্যমটোৱে আমাক বহুত ধৰণে আমাক সহায় কৰিছে, হয়। এতিয়া ধৰি লোৱাক সামাজিক মাধ্যমতটো তোমাৰ যিমান যিখিনি তোমাৰ যি বিচাৰা মানে, আজিকালি সামাজিক মাধ্যমত তুমি যি বিচাৰা সেইবিলাক সকলো উপলব্ধ সামাজিক মাধ্যমত। গতিকে সেইবিলাক ক্ষেত্ৰত চাবলৈ গ'লে সামাজিক মাধ্যমটো আমাৰ বহুত ভাল হয় নে নহয়, আমাৰ বহুত ধৰণে আমাৰ সামাজিক মাধ্যমে সহায় কৰি আহিছে, কিন্তু যদি আমাৰ এই সামাজিক মাধ্যমৰ যদি অপকাৰৰ বিষয়ে যাওঁক সমাজিক মাধমৰ কিন্তু অপকাৰ বহুত আছে। এ মই কিয় কৈছোঁ যদি, আমি যদি সামাজিক মাধ্যমটো অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰো। প্ৰথম কথা আমাৰ, সময় নষ্ট হ'ব, গম পাইছা নে? হয় নহয়, আমাৰ যিহেত আমাৰ সময়টোতো বহুত মূল্যবান সম্পদ, কিন্তু আমি যদি সেই, যিসমূহ সচিয়েল মিডিয়া প্লেটফৰ্ম আছে, এইসমূহত যদি আমি অদৰকাৰী ভিডিঅ' সমূহ চাই যদি আমাৰ নিজৰ যি মূল্যৱান সময়, সেই সময় যদি নষ্ট কৰি দিওঁ, তেনেহ'লে তোমাৰ আমাৰ বহুত তোমাৰ ক্ষ হব‌, হয় নহয়, আৰু আকৌ তোমাৰ কি হ'ব এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে ল'ৰা ছোৱালী বিলাকৰ কি হৈছে নে ছাত্ৰ ছাত্ৰী বিলাকে আজিকালি মানে পঢ়া শুনা কৰিবলৈ একেবাৰে মন নকৰে, সিহঁতৰ পঢ়া শুনাৰ প্ৰতি একেবাৰে মনোযোগটো কমি আহিছে বৰ্তমান, আকৌ কি হৈছে তোমাৰ এতিয়া যিসমূহ মেণ্টেল তোমাৰ চাপ বুলি মানে মানসিক চাপ বুলি কয় সেই তোমাৰ মানসিক চাপৰ তোমাৰ বহুত বৃদ্ধি পাইছে প সেয়ে ত ইয়াৰ মূল কাৰণটো চাবলৈ গ'লে সামাজিক মাধ্যমে গ'ম পাইছানে। সামাজিক মাধ্যমে তোমাৰ সেই তেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায়
হয়।
আৰু তোমাৰ এতিয়া ধৰিলোৱা সামাজিক মাধ্যমৰ ফলত বিভিন্ন ধৰণৰ ফেক নিউজো ওলায় হয় নহয় তোমাৰ মাৰ ফেক নিউজ বেছিকৈ ওলায় সামাজিক মাধ্যমতে গতিকে সেই সেইফালে চাবলৈ গ'লে আমাৰ সামাজিক মাধ্যমে কিন্তু আমাক বহুত ধৰণে অপকাৰ কৰে গ'ম পাইছা নাই এতিয়া আমি আৰু আমাৰ ধৰি লোৱা এতিয়া সামাজিক মাধ্যমৰ আৰু তোমাৰ অপকাৰ আৰু উপকাৰৰো বহুত আছে
হয়, হয়।
এতিয়া তোমাৰ ইমানেই তোমাৰ বস্তু খিনি আছে যে তোমাৰ এতিয়া মই ধৰি লোৱা কৈ মেলি একেবাৰে শেষ কৰিব নোৱাৰিম আৰু গ'ম পাইছা নাই।
হয়।
সেইটো কাৰণে তোমাৰ আমি সেইবিলাক কথাতটো যিহেতু এতিয়া বুজি পোৱা হৈছোঁ আমি সকলো কথা জানোৱেই হয় নহয় এই সামাজিক মাধ্যমটোৱে আমাক কেনেদৰে আমাৰ উপকাৰ কৰিছে কেনেদৰে অপকাৰ কৰিছে সেই বিষয়ে ধৰি লোৱা তুমিও জানা ময়ো জানো সকলোৱে আজিকালি ধৰি লোৱা এতিয়া শিক্ষিত হৈছে সকলোৱে কথাবিলাক বুজি পায় গতিকে ইমানখিনি কথা মোক ক'ব লাগে বুলি মই ভবা নাই হয়ে নহয় গতিকে সকলোৱে যেতিয়া বুজি পায়েই সকলোৱে তোমাৰ সেই তাৰ প্ৰতি স সামাজিক মাধ্যমৰ প্ৰতি অলপ সজাগতাটো বৃদ্ধি কৰিব লাগে আৰু
লাগে, লাগে।
সেয়েহে কি কৰিব লাগে এতিয়া সামাজিক মাধ্যমতো আমি সীমিত ভাৱে ব্যৱহাৰ কৰিব লাগে।
হয়, হয়।
কম পৰিমাণে আমি সামাজিক মাধ্যমটো ব্যয়ৱহাৰ কৰা উচিত এতিয়া তোমাৰ তোমাৰ সামাজিক মাধ্যমত এতিয়া বহুত মানুহ এনেকুৱা থাকে সামাজিক মাধ্যম মই তোমাৰ সেই তুমি কৈছা যেনেকুৱা অ টি ভি চটিভি কথা তেনেকুৱা সেইবিলাক ক্ষেত্ৰত কিন্তু আমি সজাগ হ'ব লাগে। কাৰণ আমাৰ যিখিনি নিজৰ পাৰ্চনেল ডিটেইলছ সেই পাৰ্চনেল ডিটেইলচ খিনি কিন্তু কেতিয়াও আমি শ্বেয়াৰ কৰিব নালাগে সামাজিক মাধ্যম আৰু বিশেষকে উচ মানুহৰ সৈতে কথা বতৰাটো কম পাতিব লাগে আৰু সেই সেইবিলাক অচিনাকি লোকৰ ম মানে সৈতে অচিনাকি লোকৰ সৈতে আমি নিজৰ যিকোনো যিকোনো তোমাৰ পাৰ্চনেল ডিটেইলচছ হওঁক সেইবিলাক একেবাৰে শ্বেয়াৰ কৰিব নাল লাগে বুজি পাইছা গতিকে আমি সেই তেনেকুৱা ধৰণৰ সাৱধানতা বিলাক ল'ব লাগিব। নহলে যদি আমি সেই তেনেকুৱা ধৰণৰ যদি সাৱধানতা নলওঁ তেনেহলে কিন্তু আমাৰ সামাজিক মাধ্যয়মে বহুত এটা ডাঙৰ অপকাৰ কৰিব ইায়াত অ', তুমি তুমি কোৱা মতে তোমাৰ সেই সামাজিক মাধ্যয়মৰ জৰিয়তে মানুহে এতিয়া বেং চেংগো লুটি দিব পাৰে মানে গম পাইছা নাই গতিকে সেই এইটো এটা বহুত ৰিক্সি কথা হয় গতিকে সেইটো কাৰণে নিজে ৰিক্স লৈ মেলি আমি সাজিক মাধ্যমটো ব্যৱহাৰ কৰিব লাগে আৰু মানে নিজৰ